হেল্ল' অহ শুনিছা অহ শুনা পাইছো অ
হেল্ল'
পাইছা তুমি
অ য়েছ য়েছ অ হয় হয় শুনা পাইছো
অ কি কৰি আছিলা
মই এনে আছিলো কথা পাতি আছিলো
কাৰ লগত
মই এগৰাকী মহিলাৰ লগত
হয় হয় ঠিকে আছে বাৰু ময়ো আছিলো এনেই আজি এই মই হেৰিত গৈছিলো ৰবা গুৱাহাটীৰ ফালে
হুম
মানে এই আমাৰ যে ইণ্টাৰ্ণশ্বিপ যে কৰিলোঁ যে আমি যে
উম
সপ্তাহমানৰ যে কৰিলোঁ সেই ইণ্টাৰ্ণশ্বিপৰ মানে ইঞ্জিনিয়াৰজনে মানে আমাক হেৰি চাবমিট কৰিছে ৰিপৰ্টখন চাবমিট কৰিছে ব দিছে
অঁ ৰিপ'ৰ্টখন ছাবমিট কৰিব দিলে
অ এই তাকে অ মানে মানে আজি মই গৈছিলোঁ আৰু ছাবমিট কৰিবৰ কাৰণে তাকে ছাবমিট দি থৈ আহিলোঁ আৰু
অ তোমালোকে জমা দি থৈ আহিলা তুমি আই এম মান অ তাক তাৰপিছত তোমালোকে চাৰটিফিকেট খন পালা নে নাই
চাৰ্টিফিকেটখন এতিয়া দিম বুলি কৈছে একমাহৰ ভিতৰত দিম বুলি কৈছে আৰু তেওঁ
অ যোনে যোনে নিজৰ কলেজৰ আই কাৰ্ড জমা দিছে তেওঁলোককে অকল চাৰ্টিফিকেট দিব নেকি
নহয় ছাৰে ক'লে কি আমাক হেৰি কি আছিলে যোনে যোনে ৰিপ'ৰ্টত নাম লিখা আছে যাৰ যাৰ অকল তেওঁলোককে দিব বুলি কৈছে
অ তেনেহলে বেলেগৰো নামটো লিখি দিলা হয়
বেলেগৰ নামটো মানে এতিয়া হেৰি কি আছিলে মইতো ৰিপৰ্টখন বনোৱা নাই
হা
এ বেলেগ এজনীয়ে ব হেৰি বনাইছিলে সেইকাৰণে মানে যোনে যোনে কলে কি যোনে যোনে ছাইডত গৈছে সিহঁতৰে নাম দিম বুলি অকল
অ সেনেকুৱা কৰিলে নিকি
কুৱাই হ'ল মানে
অ সেনেকুৱাতো কৰিব নাপায় নহয় হয় নে নহয় কোৱা এতিয়া আমি কি ভাবিছিলো আমাৰ তুমিতো গম পোৱাই আমাৰ লগৰ এজন যোৱা নাছিলে হয় নাই সি আগৰ পৰাই নাযাওঁ নাযাওঁ বুলিয়েই কৈছিলে কিন্তু তথাপিও আমি কি ভাবিছিলো যে এত লিষ্ট তাৰ চাৰ্টিফিকেটখন ওলাই দিম হয় নাই?
সেয়াই
ত' আমিতো সেনেকে ভাবিছিলো ন, আমিতো সেইবোৰ কোনো মান নে অ', অসমীয়া ইংৰাজীত যিটো শব্দ কয়, চেলফিচনেছ বুলি আমিতো সেইটো দেখুওৱা নাই ন
অ, মানে, মানে, হেৰি, কি কিছুমানৰ মানে বহুত খঙো উঠিছে আৰু, মানে কয় কি আমি ইমান কষ্ট কৰিছোঁ তাৰপিছত বেলেগে আৰু হেৰি ‌ কি আছিলে, মানে ওপৰতে পোৱা হ'ব আৰু মানে
অ', হয় নেকি? বাত, সেইবুলিতো আমিতো সেনেকে নাভাবো ন! আমিতো ইমান স্বাৰ্থপৰভাৱে নাভাবোঁ হয় নাই কথাবোৰ?
আমি সেনেকুৱা নহয় বাৰু! খালি হ'লেও আৰু কি কি কৰিম আৰু এতিয়া
উম তেওঁলোকৰ মানে জোনে জোনে কৰা নাই, তেওঁলোকৰ প্ৰতি মানে বিৰাট খং মানে নে কি?
অ' খং মানে কি আৰু মানে অকমান হেৰি লাগে আৰু, কি আছিলে, কৈছে আৰু যে আহিব লাগে আৰু আৰু কাম চাম শিকিব লাগে চবেই সেনেকুৱা টাইপ সেই সেনেকুৱাই হেৰি কৰিছে আৰু খং ইমান হেৰি কৰা নাই আৰু, খং বুলি খং, খং, নিচিনা একো কৰা নাই সিহঁতেও
অ' আৰু, আৰু এজন মানে আছে তোমালোকৰে তাৰে সি মানে এদিন আহিলে তাৰপিছত আৰু নাহিলে আহ তাৰ কথা চাগে বহুত কিবা গুণ গান গাই চাগে ন
নাই নাই নাই ইমান হেৰি কৰা নাই একো
হয় নিকি
একো নাই হেৰি নাই খালী বহুতখিনি শিকিব পাৰিছোঁ আৰু মই যোনকেইদিন গৈছোঁ আৰু মানে ধৰি লোৱা লাষ্টৰ কেইদিন মই গ'লো ন ভালকে
উম, হুম।
তিনি চাৰি দিনমান তাৰপিছত মানে আমাৰ হেৰিয় কাম চলি আছিল তাতে কি বুলি কয় তোমাৰ যে হেৰি কি আছিলে তলৰ যে তলৰ পৰা যে পাইলিং কৰে যে মানে
উম, হুম।
এই পাইলিঙৰ কাম খিনি ভালকে শিকাই দিলে আৰু ইঞ্জিনিয়াৰ কেইজনে
অ',
আৰু মেমজনীও ভাল আছিল বহুত শিকাইছিল হয় ম ভাল আছিলে কলে কি মানে তোমালোকৰতো বেছি দিন নাই আমাৰ আমাক ক'লে আৰু মেমজনীয়ে আমাক কৰিলে কি আমাৰ যিহেতু বেছি দিন নাই সেইকাৰণে যিমানকেইদিনত পাৰোঁ আৰু ভালকৈ শিকাই দিব অকণমান এনেকে বুলিয় কলে নমে
অ', এৰে তোমালোকৰ অৱস্থা শুনি মোৰ বেয়াই লাগিলে গম পোৱা
হুম
এ তোমালোকৰ মানুহে এনেককাও ভাবিব পাৰেনে এতিয়া আমাৰ কি গম পোৱা আমি ধৰি লোৱা পৰীক্ষাত কিছুমানে নপঢ়াকে যায় কিছুমানে পঢ়ি কেনে যায় মই ধৰি লোৱা পঢ়ি কেনে গ'লো মই চব দেখাই দি মানে ম নপঢ়াকে গৈছে ন
আমিও নিজে ইমান পঢ়ি কেনে নাযাওঁ বেলেগৰ ভৰষাতে যাওঁ
সেইটোৱে আইতয়া আমিতো এইটো নাভাবো ন মই ইমান পঢ়ি শুনি নম্বৰ পাম সি একো বেলেগ নপঢ়াকে নুশুনাকে নম্বৰটো পাব সেইটোতো ভাল নালাগে সেনেকুৱাতো আমি নাভাবো ন বন্ধু, বন্ধু আৰু এইটো এক দুই এক মানে এটা দুটা নম্বৰ লৈ আৰু কি আৰু ্য হয়নে সেইটো এনেককা পাৰ্চেলিটি কৰিম ত' সেইকাৰণেতো আমি চব দেখাই দিওঁ আৰু যি ইমান খিনি পঢ়িছো যি পঢ়িছো হয় নাই
হয়, হয় যি লিখো তাকে দেখা পাৰো আমি
সেইটোৱে, সেইটোতে সেইটোইটো বন্ধুত্বৰ হেৰি ন হয়নে নহয়
নিয়মটো বুলি ক'ব গ'লে
তাকেই এতিয়া মই দুটামান নম্বৰ কাৰোবাৰ বেলেগতছে বেছি পাম বাট সেইটো কাৰণে যে মোৰ বন্ধুত্বটো বেয়া হৈ যাব
আৰু সেইবোৰ উ সেনেকুৱা নহয় সেনেকুৱা এতিয়া যদি সেই ল'ৰাজনে যদি তোমাৰ পৰা চাই কিনে যদি বেছিও নম্বৰ পায় তুমিও যদি কম কমও যদি নম্বৰ পোৱা তথাপিতো মানে তোমাৰ ইমান গাত নালাগে মানে গম পাইছানে
হম, হম সেইটোৱেতো উম
বাকী তুমিও আহিব পাৰিলা হয় এক দুইদিন মমান এক দুইদিনমান তুমিও আহিব পাৰিলা হয় ভালকে বেছি আহিব নালাগিছিল ইমান এক একদিন বা দুইদিন যদি দেখা দিলা হয় মানে
উ, মোৰ মানে আই কাৰ্ড টো নললে ন সেইকাৰণে মোৰ এনেকুৱা লাগ
আই কাৰ্ড আই কাৰ্ডৰটো একো হেৰিয়ে নাই মানে চাৰে মেম দিছিল কেইখন তাৰপিছত কেইজনমানৰ আই কাৰ্ড সিদিনা নিদিলেও ন দুজন তি দুজন মৰ দুজননৰ সেইদিনা নিদিলেও তাৰ পিছতো আই কাৰ্ড মেমে খোজা নাই একো এতিয়া মেমে কৈছে কি মেমে আমাক ক'লে কি, কি আছিলে যোনে, যোনে আহিছে স সিহঁতৰ নাম ৰিপৰ্ট কেইখনত দি দিবা সেনেকে বুলি ক'লে মেমে তাৰপিছত যোনে যোনে কাম দিলে আৰু মানে লাষ্টৰ এক লাষ্টৰ দিনত মানে আমাৰ সেই। গোটেই কেইজনেৰে মানে এটা হেৰি হৈছে কি আছিলে মিটিং এখন হৈছে মানে। তাতে মানে আমি যি যি শিকিলোঁ। তাৰে মানে প্ৰশ্নবোৰ সুধিছে আৰু আমাক।
অ ভাইভাৰ দৰে মানে।
ভাইভাৰ দৰে মানে।
অ অ।
সেইজন এজন বেলেগ এজন ছাৰ আছিলে মানে সেইজন ছাৰ মানে তোমাৰ হেৰি আছিলে কোৱালিটি বিভাগৰ। পৰীক্ষা নিৰীক্ষা কৰে যে মানে যোনবিলাক আমাৰ। এ বস্তু আহে মানে হেৰি কৰোতে চাইডত। যোনবিলাক বস্তু আহে ধৰি লোৱা ৰ'দ হওঁক চিমেণ্ট হওক।
হয়নে নহয়।
পৰীক্ষা নিৰীক্ষণ কৰাবোৰৰ এজন ছাৰ এজন আছিলে তেওঁ মানে আমাক লাষ্ট। ত বুজালেও যি যি পৰা নাই আমি।
উমম হম অ মানে এয়া তোমালোকৰ যে পৰি। ক্ষা লয় ভাইভা লয় যে সেনেকুৱা ধৰণৰ।
কটাই পৰে অলপ ক'ব গ'লে তাৰপিছত এটা আমাক সেই। হেৰিবোৰো কৰি দেখালে চাৰে মেচিনত মানে যোনবিলাক হেৰি যন্ত্ৰ আছে নহ। যন্ত্ৰবোৰত। তোমাৰ এই হেৰি বুলি যে কয় যে টেষ্টবোৰ যে কৰে যে আমাৰ চিভিলৰ।
হম।
টেষ্ট বিলাকো দেখালে তুমাৰ হেৰি কম্পেকচন টেষ্ট আৰু কিবা। কিবি আছিল টেষ্ট সেনেকুৱা টেষ্টবোৰ।
যিখিন তুমি কলেজত পঢ়িছা আৰু যিখিনি জি'অ টেকত পাইছা।
হয় হয় জি'অ টেকৰ যোনখিনি পাইছো জি'অ টেকৰ খিনি ইমান কৰোৱা নাই। কম্পেকচন টেষ্টটো কৰাইছে আৰু ইটাৰ যোনটো আমি মানে কৰি পোৱা নাই নহ সেইটো কেতিয়াও কম্পেকচনটো। মানে যোনটো ইতি মাটিৰ ইটাৰ কাৰণে ইটাৰ কাৰণে যোনটো। তোমাৰ হেৰি ইটা থাকে নহ কনক্ৰিটৰ যোনটো হেৰি থাকে।
হম হম হম হম।
এম থাৰ্টি ফাইভ এম সেনেকুৱা কনক্ৰিট গ্ৰেডৰ যে বেলেগ বেলেগ গ্ৰেডৰ বেলেগ বেলেগ ইটা থাকে নহ। এনেকুৱা আমাক। এম থাৰ্টি গ্ৰেডৰ ইটাটো দি আমাক কম্পেকশ্যন টেষ্টটো কৰালে আৰু।
অ অ বুইছোঁ।
সেইটোৱে। ভালে লাগিল আৰু কৰি কিনে সেইখিনিও। সেইখিনি কৰি কিনে চাই কিনেও ভাল লাগিল খালি তোমাৰ বুজিছানে বহুত কষ্ট হয় কিন। তু।
অ এনেকে গৰমত সিজি সিজি থাকি নহ।
বহুত কষ্ট হয় যোনখিনি সময় বহিব পাওঁ সেইখিনিয় অলপ অকণমান জিৰোৱা হয় আৰু। বাকী সময়খিনি বহুত কষ্ট।
হম। কি কবা আৰু ভালেই দিয়া তোমালোকে কষ্টৰ ফলটো পালা।
পোৱা নাই ৰ'বা এতিয়ালৈকে চাৰ্টিফিকেটখন পোৱা নাই বাৰু এতিয়ালৈকে। খালি পাম বুলি অ দিব বুলি কৈছে আৰু মেম। মেম গৰাকীয়ে আমি যে লগ পাইছিলোঁ যে প্ৰথমবাৰ যে মেম এজনীক যে যাওঁতে যে। পি ডাব্লিউ ডি অফিচত যে সেই মেমজনীয়ে কৈছে আৰু। মানে যিহেতু মই ইঞ্জিনিয়াৰ ছাৰজনক লগ পোৱা নাই আজি।
হয়।
পিছত সেই মেমজনীয়ে ক'লে আৰু যে তোমালক। চাৰ্টিফিকেট পাব খালি অকমান দেৰি হ'ব আৰু একমাহ ভিতৰত দিব বুলি ক'লে আৰু।
উম
ডেৰ মাহৰ ভিতৰত
উম
তাকেই ক'লোঁ মই আৰু মোৰ লগৰ এজন গৈছিলোঁ আজি
অ হয় নিকি
হয় হয়
অ ঠিকেই আছে
তাতে থাকে সি স্কুটি চলাই কিনে আহিছে
উম হম বাকী তোমালোকৰ চাগে কলেজ খুলিবলে হ'লেই ন
হয় হয় কলেজ খুলিবলৈ মই যামেই আৰু ক'ব গ'লে পাঁচ তাৰিখ মানে যাম মই
পাঁচ তাৰিখে যাবা পাঁচ তাৰিখে ৰাতিপুৱাই যাবা নে গধূলি পোৱাকে যাবা
এ ৰাতিপুৱাই যাওঁ নিকি অকল ৰুম চোমো চাফা কৰিব আছে কিবা বস্তু চস্তু বা ভালকে আছে নে নাই ৰুমটোত সেইবিলাকো চাব লাগিব ন
অ ৰাতিপুৱাই যাবা নিকি
অ ৰাতিপুৱাই গ'লে বেছি ভাল হ'ব চাগে পাঁচ তাৰিখে
অ' মইতো একেবাৰে গধূ হা-হা-হা
গধূলি পোৱাকৈ ক'লে মানে একো হেৰি নাই একো খালি হ'লেও ৰাতিপুৱা গ'লে মানে কাম খিনি কৰি ল'ম আৰু যিহেতু তোমাৰ পিছৰ দিনা আমাৰ আকৌ ক্লাছ আৰম্ভই হ'ব।
উম হুম-হুম।
সেইকাৰণে ৰাতিপুৱাই যাম বুলি ভাবিছোঁ।
অ' ঠিকেই আছে।
উম, তুমি কি গধূলি যাবা নেকি?
মইতো গধূলিয়ে যাম মই যাম তাতে অলপ ৰুম চুম সাৰা মোচা কৰিম বাকী বাকী ক্লাছে কৰিম আৰু কাইলৈ মানে ছয় তাৰিখৰ পৰা।
অ' তোমাৰ মানে হেৰি এইবাৰ হেৰি কোন পৰিছে মানে তোমাৰ ৰুমত থকা ল'ৰাজন।
ৰুমত থকা ল'ৰাজন এজন মানে অ' দুই দ্বিতীয় বছৰৰ এগন এজন ল'ৰা পৰিছে তাৰ লগত মই কথা চতা পাতিলোঁ আৰু তাক কৈছোঁ, হয় তাক মানে কৈছোঁ আৰু বেলেগ ৰুমত যাবলৈ মোৰ ৰুমত মানে মোৰ লগৰ এজন আহিব। হয় সেই মানে মোৰ একে শ্ৰেণীৰে লগৰ আৰু সি ত সিয়াৰ লগতে মই একেলগে থাকিম বুলি ভাবিছোঁ।
হয়-হয় আৰু তেওঁ কি ক'লে মানে তোমাৰ জোনজন ল'ৰাৰ লগত কথা পাতিছা তুমি
তেওঁ একো কোৱা নাই তেওঁ কৈছে অ' হ'ব দিয়া এ দাদা এনেকে কৈছে। উম ঠিকে আছে একো সেনেকা মানে আ, মানে‌ এগেইনষ্টত যোৱা নাই আৰু আ মাৰ, ভেজাল দিয়া নাই হয়, হয়।
হয়, হয়, ঠিকে আছে।
উম। হা, দিয়া হা-হা-হা
দিয়াতে ৰাখিছোঁ আৰু এতিয়া।
অ', দিয়া, দিয়া।
ফোন চোন, ফোন চোন, কৰি থাকিবা তুমিও মাজে, মাজে।
কৰি থাকিম দিয়া। দেই। অ', দিয়া বাই, বাই উম।